আছোঁ দে তোৰ কহ
অঁ মই আছোঁ আৰু
অ ৰ হেৰি কি বুলি ক তই তইতো জিমত অহাই নাই
অ এই জিমত মোৰ অলপ মানে ভৰিখনত দুখ পাইছো ৰ
আচ্ছা আচ্ছা নাই আজিকালি মানে কি হৈছে তইতো জিমত কিমান দহ দিনমান হ'ল নেকি নহা
দচ দিন মান হৈছে
অ ৰূপত আৰু মই মাৰি আছো
অ অ বাকী জিমত চব
ঠিকে আছে মানে নতুন বস্তু আহিছে ৰ মানে মেটখন পুৰা নতু তুন আহিছে এতিয়া আৰু তোৰ ইকুইপমেন্সও আনিছে তোৰ হেৰি লেগ মেচ চিনটো আনিছে এক্সটেনশ্যনটো আনিছে লেগ এক্সটেনশ্যনটো আনিছে আৰু আৰু এটা আছে বাই বাই এচৰ এটা মেচিন আনিছে
অ অ ভালে দেখোন যাম অ মই ভৰিখন ভাল পাইছোয়েই ৰ যাম ৰ
অঁ
বাকি বাকি জিম চিম মাৰি আছো চা
মাৰি আছো বঢ়িয়াকে মাৰি আছো আমি এতিয়া অল জিমটো বেছিকৈ মাৰো তেতিয়া অলপ বেছিকে মানে আগতে একঘন্টা মাৰিছিলো ন এতিয়া ভোকত। মই, এক ঘণ্টা পোন্ধৰ মিনিটমান হৈ যায় আৰু। অলপ কথা জত পাতি পেললে মাতিলো ধুনীয়াকে আমি আঠটা বজাত যাওঁ নটা পোন্ধৰৰ বিশ মানলৈ মাৰি দিম
মান-মানে সময় লৈ মাৰিব লাগে। তেতিয়া বডিটোৰ মানে সেয়া হয় আৰু খাপ খুপকে মাৰি দিলে মাচালতটো ৰেষ্ট নাপায় সময় লৈ মাৰিলে অলপমান খা এেইতিয়া কি হেৰি দায়িত চাই ফল কৰি
ডাইট অ ডাইট কৰি আছো এ চানা তানা খাই আছো আৰু হেৰি এই প্ৰতিন চেকটো তই কি অনলাই দিছিলে নেকি
অ প্ৰটিন চে্ তই অনলাইন দিব পাৰ তই বহুত হেৰি প্ৰ'টিন চেক তই অনলাইন ভাল ভাল কোম্পেনী পাই যাবি এনেকে মাছাল ব্লেছটো দিব পাৰ কিন্তু মাচাল ব্লেছটো অলপমান দামী হয় ত' অলপমান যদি ল' ৰেঞ্জত লাগে আফটাৰ দিব পাৰ আইচৰিচ
এ মোক মানে হে ইমানমান লাগে দুই হেজাৰ পঁচিশ মানৰ ভিতৰত
অ তেতিয়া পাই যাবি আভটাৰ চভটাৰ আছে বা এনেকুৱা আছে এনেকুৱা পাই যাবি ভাল অ ফ্লিপকাৰ্টত পাই যাবি অ এমজনত ত
আচ্ছা, আচ্ছা।
দেখ দিনটোত মানে প্ৰটিন পাউডাৰটো থাকিলে কি এটা চামুচতে মানে পঁচিশ গ্ৰাম প্ৰটিন আহি যায় তাৰমানানে আৰু বেছি তেতিয়া মানে দায়িত্বত আৰু মানে, বহুত মাৰ খাই থাকিব নালাগে আৰু তেনেকুৱা টাইপ। সেইটো কাৰনে হেল্ল'
নাই। এ, অলপ প্ৰ'টিন চেক ল'লে কিন্তু আহে বডিটো ন?
আহে, আহে আৰু তোৰ প্ৰটিন ইনটেকটো ভাল হয় আৰু তে এতিয়া। মানে বেছিকে হয় আৰু কণী চনীত তো খাওৱে
কণীটো আছে কণী ডেইলি তিনিটাকে খাওঁ
তাৰপিছত বাকী চ বুট চুট খাবি তেনেকুৱা
বা বুত বুট লৈ আছো বুটটো চানাটো হেৰিত লওঁ ৰ'ষ্টেড ছডাটো লওঁ ৰষ্টে চাৰডাটোো মজা লাগে তপৰা তোৰ এলমণ্ড কাজু সেইখিনি জিম কৰি আহি পেলাই খাওঁ আৰু ভিজাই থৈ দিওঁ ধুনীয়াকে খাই দিওঁ কাজু চাহিটা আলমণ্ড চাহি তেনেকৈ লৈ পেলে
অ অ সেয়া খাবি তাৰপিছত তোৰ এয়া কি কয় এয়া ৰাজমাহ তাজমা খাবি
অ ৰাজমা ৰাজমা
ৰাজমা তাজমা চয়াবিন খাব পাৰ চয়াবিনৰ প্ৰটিন থাইৰয়ডৰ কাৰণে বেয়া কিন্তু সেয়াই আৰু মানে বহুত এক্সট্ৰিম নহয় আৰু ধৰ সপ্তাহত দুদিন বা তিনদিন তেনেকুৱাকে খালি আ চাইাবিন বাকী তোৰ সেনেকে খাই থাকো খাই থাক আৰু প্ৰটিনটো
অ আৰু এটা ইণ্টাৰেষ্টিং কথা আমাৰ জিমত এতিয়া সুভাষ আৰু চন্দ্ৰ ধুনীয়া একদম মানে আমাক এতিয়া ইমান শিকায় ধুনীয়া মানে আগতেতো শিকোৱা নাছিল ন আজিকালি মানে বিৰাট হেৰি দিয়ে মনোযোগ দি শিকায় আজিকালি এই সুধিলো বোলে য যাই টো হৈ আছে নে নাই অ অ মাৰাচোন মাৰা চাওঁ বোলে এইটো ভুল হৈ আছে ধুনীয়াকে ক'ব মানে যি যি ভুল হৈছে আজিকালি এই তই নাহাগ পৰা এতিয়া অলপ ৰেচপঞ্চ কৰে মানে ধুনীয়া
অ অ ভাল তেতিয়াহ'লে ৰেচপন্ঞ্চটো ট্ৰেইনাৰে
অ ট্ৰেইনতে ভালকে থখিলে হৈ যায় এই কিছুমান ভুল হয় ন আমাৰ মাৰতে আমিতো ইমান এক্সপাৰ্ট নহয় ন
দি কৰে
অ ইঞ্জুৰি হয়
ভুলকে দাঙি দিলে ইনজুৰি হৈ
তাকেতো
আৰু মাচালটোতো নালাগে অ বদে কৰো
আৰু এচিটো এচিটো চলাই থাকে ধুনীয়াকৈ ধুনীয়াকৈ মাৰি থাকে এই গৰমত এ চি লাগিবই ন
জিমত যোৱাৰ আগতে তো সয়া খাই যাব পাৰ বুট বাদাম চাদাম এইবোৰ ৰাতি ভিজাই থৈ দিলি ভাল ৰাতি ভিজাই থৈ দিলি ৰাতি ভিজাই থৈ কেনে ৰাতিপুৱা জিমত যোৱাৰ আধা ঘন্টা বা এক ঘন্টা আগত খাই দিলি খাই কিনে একঘন্ট মান অলপমান হজম হ জিমত গুচ গলি এনাৰজি তোপাত
অ সেইটোৱে কৰিম কালিতো বন্ধ আছে ন
পৰশি মই এই তোৰ হেৰি মান নাযাও ৱেত্নেছ দে মান পৰা যাওঁ
অ অ নিৰ্দেশ লৈ লোৱা মই হেৰি কৰিম পৰহি ব খাই লৈ যাম ধুনীয়াকে সখিনি খাম খাই পেলাই যাম অলপ মানে কি হয় ৰাতিপুৱা ৰাতিপুৱা জিমটো ভাল লাগে
ৰাতিপুৱ অ অ গধূলি অলপ ভিৰো হৈছে
গধূলি বহুত ভিৰ এ বাপৰে বাপ যাবই নোৱাৰি
আৰু গধূল আৰু যিটো গৰম পেলাইছে
অৱস্থা নাই অ তাকেইেতটো আৰু গধূলি মানে কি হয় মানুহ বিলাকে অফিচ অফিচৰ বিলাক আহে আহি পেলাই মানে মাৰে ছ আৰু চবৰে ভাগৰ ভাগৰুৱা ফিল এটা থাকে গধূলি ৰাতিপুৱা ফ্ৰেছ থাকে তো এ মানে মাৰিলো জিমটো জিম মাৰি আহ পেলাই আহিলো ঘৰত কা চা দি পেলাই কামত যায় স্কুল যায় কলেজত য যায়
আহঁ
উ
তোৰ মানে অ গধূলিত ত মানে সেয়া আৰু মানে অলপমান তোৰ গৰ ন ত গৰম চৰম মানে মানতটো মানুহ বেছি হৈ গ'লে জিমত মানে গৰমতটো বেছি হৈ যায় ন এ চি বোৰে কাম নিদিয়া হৈছে পিছত নেকুৱা আৰু যিটো গৰম পেলাইছেহ তোৰ এইব গৰ এৰ্
তাকেইেতো অ আমি মই মই কি ভাবিছো জানো মানে পাৱাৰ লিফটিং খেলিম বুলি ভাবিছো আমাৰ যিহেতু বডিটো অলপ আহিছে এতিয়া,
অ' পাৱাৰ লিফটিং অ পাৱাৰ লিফটিং খেলিব তোৰ চাবি তোৰ অলপমান দায়িতটো ভাল কৰিব লাগিব আৰু মানে ট্ৰেইনিত ফকাচ দিব লাগিব আৰু, ট্ৰ পাৱাৰ লিফটিংত অলপমান মানে শ্বেডিউলটো শেডিউলটো অলপমান বেলেগ হয়ত মানে টাইম টেবুলটো অলপমান মানে এক্সাৰচাইজবোৰৰ সেইটো অলপমান বেলেগ হয় সেইটো চাব লাগিব সেইকাৰণে সেই হিচাপে
ইমপ্ৰুভ কৰিছে
অ অ সি তোৰ মাৰি আছে ন ৰেগুলাৰলি
অ সি ধা ধুনীয়া তাৰ মানে বলটো ধুনীয়া আহিছে কিন্তু বঢ়িয়াই হৈছে খাইও আছে অ বঢ়িয়া খাই মেইন হ'ল জিম কৰাত টো ৰেষ্ট আৰু খোৱাটো
অ খোৱটোতো মেইন মানে জিম জিম জি যিমান ইম্পৰ্টেট খটো ইমৰ্টে
এইট্টি পাৰ্চেন্ট মানে হেৰিয়ে
খোৱা অ অ খোৱা নাখালে অ অ নাখালে তই যিমান, একো লাম নাই বডি এনেহও নাহে খাব নোৱাৰি, সটো আৰু পাকী, বাকী তোৰ হেৰি কি কয় ধুপদে মাৰি আছে জিম।
ধূপতে মাৰি আছে। ধূপদাৰো এতিয়া ভাল হৈছে তাৰ তাৰো এনাৰ্জি বঢ়িয়া। কিয় মানে এতিয়া, এই প্ৰটিন চটিন লোৱা কৰিছিল। ক- কণী চনি এতিয়া খাই ক্ৰীয়েটিন লৈ আছে। অ ক্ৰিয়েটিনটো ভাল কৰিছে তাক কিন্তু পানীৰ লগত হেৰি এৱজভ উম বঢ়িয়া কৰে। হয় কামত দি আছেটো। এনাৰ্জি বঢ়াই দিছে তাক। তেতিয়া মানে আগতে, ত্ৰিশ কেজি দাঙিছিলো। ত কুৱাছ মাৰি আছিলে। এতিয়া সেই লাহেকে এ চল্লিছতে পাই। চল্লিছ পঞ্চল্লিছ এ পাৰে।
ইমপ্ৰভ হৈছে।
পঞ্চল্লিছ নহলে চল্লিত মাৰে সি ধুনীয়াকে। ইমপ্ৰভ হৈছে তা দহ কেজি মাৰা মানে বহুত ধুনীয়া ন আৰু তাৰ ৱেট বাঢ়িছে এতিয়া। ৱেট এক কেজি বাঢ়িলে তাৰ যোৱা, যোৱাকালি ছাইছিলে। ধুনীয়েকে কৰিছে।
মানে তেনেকে তোৰ মাৰি থাকিলে আৰু খাই থাকিলে বাঢ়ি থাকি
বাৰ মাৰি থাকিব সেইটোৱেটো। মই সেইটো কৈছো তাক। মানে মাৰি থাক ভাল। সদায় মাৰি থাক। অলপ হ'লেও টাইম উলিয়াই হলে মাৰ না। আৰু সুভাষেও এইটো কৈছে যে মাৰি থাকা আচলতে।
আৰু খোৱা লোৱাটো ভাল ৰাখিলে হ'ল আৰু। ভালকে খালে হ'ল।
আৰু অহা মাহৰ পৰা। ফিজটো অলপ বঢ়াই দিব জিমৰ।
অ'এই মেচিন টেচিন আনাৰ কাৰণে।
মেচিন চেচিন আনাৰ কাৰনে। অ মেচিন চেচিন আন বহুত খিনি আনিলো। তিনিটা মেচিন আনিলে। তিনিটা মেচিন আনাৰ কাৰনে আৰু। ফ্ল'ৰ মেট লগাইছে।
অ'
জিমটো কালাৰ কৰিব।
অ, অ' ভাল। তেতিয়া ভা ভাল দেখা হব অলপমান কালাত চালাৰ কৰিলে।
তিয়া মানে পুৰা আমি এনেকুৱা লাগিব যে ইমান কম দামী জীৱন মাৰাইনা আমি পুৰা একদম
অ' দামী জীমত, দামী জীমত মাৰাতে ব্লেগে। গলজিম চলজিমৰ নিচনা। ৰিমটো ভাল ভাল এক্সেচাইজ এইটো কৰি থাকব পাৰল ভাল আৰু ফিটনেছটো থাক কি আৰু বান্দৰ বেমাৰ আজাৰ নহয়। উম বেমাৰ আজাৰ নয়, বেমাৰ আজাৰ। বেমাৰ আজাৰে আজিকালি ডায়বেটিছ
অ সেই সেইটোয়ে সেইটোয়ে সৰুপৰা আজিকালি শকত হৈ মানে মানুহোৰ খোৱালোৱা মেই এই মেইনটেইন নকৰে ত। এই তেল মছলা খায়। পাৰ্টি চাৰ্টি চলি থাকে এইবি এইবোৰ বেয়া বস্তু। তেল মচ চুলা খায় খায়। মানে, আজিকালি চুগাৰ আজো আ-আ-আজিকালি বেছিকে ফিট ইলিভাৰটো বহুত হৈ আছে।
ফেটি লিভাৰটো হয় হয়ে, ফাষ্ট ফুড টাষ্ট ফুড তৰ কাৰনে। পায় তোৰ সেইবোৰৰ কাৰনে, ব্ৰইলাৰ মুৰ্গী খালে বহুত তেতিয়াও। ব্ৰইলাৰ মুৰ্গী, গাহৰি।
ডাৱৰীয়া।
ব্যৰ্থ খাই থাকে যে এমিত।
বিগৰ খায়ে থাকে সি। সে তাক মই কছো। খোৱাটো বন্ধ কৰ আৰু গাৱৰি চাৱৰি।
আ
লে হ'ব ভাল? কিন্তু তাৰ দেহাটোত ঠিকে আছে কিন্তু, ভাল লহছে। জৰাল বহুতখিনি আগবাঢ়িছে। সি খোৱা আৰু মেইন তাৰ টোপনিটো ভাল হয়। টোপনিটো দেৰিকে হলেও ৰাতি, মানে আ-আৰামচে সেইখিনি পুৰা ৰি কভাৰ হৈ যায়
এই কো ভছে, স আৰু দে হ'ব দে তেতিয়াাহ'লে ৱটনেচ মানে লগ,
দে অ ব উৱইটনেছে অ আৰু হেৰি কৰিবি মোক এই কি বুলি কয় তোৰ, গৈ প্ৰ'টিনটো মোক এইটো তই মোক শ্বেয়াৰ কৰি দিবি হোৱাটছএপত অঁ কথা দিবি, অৰ্ডাৰ কৰি ল'ম দে দে অহ অ'